কি কৰি আছে?
কা-চাদৰ এখত দহি বান্ধি আছো।
অ' হয় নেকি? আপুনি জানে নেকি সেয়া কৰিবলে?
চাদৰ। কাপোৰ চিলাও।
অ', অ' ভালে হৈছে দিয়ক নিজৰো কৰেনে বেলেগৰো কৰে?
বেলেগৰো কৰো।
অ' আমি নিজে চলিবলৈ কিবা এটা পালেতো বহুত সুবিধা ন আমি কৰিব লাগে চব। গম পাইছানে?
উম। কি? কি চাদৰ-মেখেলা।
অ' সৰু-সুৰাবিলাক চিলাই আৰু অ'। ময়ো তেনেকে চিলাও।
পৰে ন? উম।
নিজৰ, বেলেগৰ খিনি নোৱাৰিলেও নিজৰ খিনিকে কৰিব পাৰ হয়, আজি-কালি ইমান দাম লাগে ইমান পইচা লাগে ব্লাউজ চিলাব শিক
কানা হে
অ' সেইটোও শিকি ল'ব সেইটো ত এ বহুত ব্লাউজ এটা চিলালে ইমান ইমান পইচা লায়
উম আ কৰ হেৰিও কৰো নহয় এয়া কাপোৰ বওঁ বোৱা ম কৰো কাপোৰ বওঁ
কি কি কি বুইছে
কি কি মানে চাদৰ মেখেলা এইবিলাকত বওঁ বেলেগও বওঁ উম বাচো বেলেগও বওঁ বেলেগো বওঁ নিজৰ এই কৰো বাচো বাচো
অ' আপুনি কি কি সূতা কাপোৰ লগায়
তাৰ মানে হেৰি মা চাছ কুটা পদ্মিনী পাট এই দুটা লগাই পাইছোঁ আৰু
' এইকোটা পাইছে আৰু
এইকেইটা পায়
কৰিব লাগে মোৰো বৌ পিছে এনেকে সৰু সূতা বা মাৰ্চজ সূতা আমাৰ এতিয়া আমাৰ অসমীয়া চিনাকি নহ এইবিলাক কাপোৰ বোৱা তাঁতশালত বয় নে হাতশালতে বয় অ' গোটেইখিনি সা সঁজুলি আছে আৰু আমাৰ অ' যতৰ চতৰ চব আছেনে?
অ' অ' অ' যতনত মহহুৰা ফৰাই লয় আৰু অ'
হয়
অ' যিখিনি অ' চেৰেকি অ' চেৰেকি আপুনি ব এ ববিনতু টা লয়নে
ববিনতে ন উ উঘা ন ববিনত লওঁ আজিকালি উঘা নাইকিয়া হল উঘা নাইকিয়া হল এতিয়া ধৰক ববিনহে চলা হৈছে চুবা হেল্ল' আপোনাৰ নেটৱৰ্ক নাইকিয়া হৈছে নেকি হেল্ল' হেল্ল' হেল্ল'